শুনিছানে হয় শুনা পাইছোঁ তুমি শুনা পাইছা
মই পাইছোঁ পাইছোঁ
হয় ভালনে হয় মই ভালে আছোঁ তুমি ভালে আছা
হয় হয় ময়ো ভালে আছো আজি ভাবিছিলো পুথিভঁৰাল গুৰুত্বৰ বিষয়ে অলপমান আলোচনা কৰোঁ
হয় নিশ্চয় আহ বৰ ভাল বিষয় এটাত বাছি লৈছা তুমি যিহেতু পুথিভঁৰাল আমাৰ জ্ঞানৰ ভঁৰাল হয় ইয়াত বিভিন্ন ধৰণৰ বিষয় বিভিন্ন ধৰণৰ বিষয়ৰ মানে বহুতো পুথি, আলোচনী, বাতৰি কাকত আৰু তথ্য ভিত্তিক সামগ্ৰী সংৰক্ষিত হৈ থাকে সেয়ে অ তুমি ঠিকেই ভাবিছা আজি এই বিষয়টোৰ ওপৰত কথা পাতিব পাৰি
একদম ঠিকেই কৈছা পুথিভঁৰালক সমাজৰ জ্ঞান আৰু শিক্ষাৰ কেন্দ্ৰ বুলি কোৱা হয় ছাত্ৰ ছাত্ৰী শিক্ষক গৱেষক আৰু সাধাৰণ মানুহ সকলোৰে বাবে পুথিভঁৰালৰ অতি উপকাৰী অকল এই এই সকলৰ বাবেই নহক নহয় অ সমাজৰ সকলো লোকৰ বাবে পুথিভঁৰাল বহুত অতি গুৰুত্বপূৰ্ণ বা উপকাৰী বুলি কোৱা হয়
হয় একেবাৰে সঁচা কথা কৈছা তুমি আহ যিহেতু পুথিভঁৰালত মানে গোটেই আহ বিধৰ বেলেগ বেলেগ ধৰণৰ কিতাপ পুঠি মানে পোৱা যায় তাতে থাকে আমি যিকোনো কিতাপে নিবিচাৰোঁ কিয় তাতে গৈ পিনে আমি পুথিভঁৰালত আহ বিভিন্ন ধৰণৰ কিতাপ তাৰ পৰা সংগ্ৰহ কৰিব পাৰো নহয় নে
হয় হয় ঠিকেই কৈছা আজিকালি ইন্টাৰনেটৰ তাৰ যুগতো পুথিভঁৰাল প্ৰয়োজন আ আছে নহয় নে
হয় নিশ্চয় আছে যিহেতু ইণ্টাৰনেটত বহুত তথ্য উপলব্ধ হ'লেও সকলো তথ্য মানে বিশ্বাসযোগ্যও নহয় আৰু গ্ৰহণযোগ্যও নহয় সেইবাবে পুথিভঁৰালত সংৰক্ষিত পুথি হওঁক আহ বা বিভিন্ন ধৰণৰ তথ্যসমূহ সাধাৰণতে অধিক নিৰ্ভৰযোগ্য আৰু সুসংগঠিত ত হয় কাৰণ আমি যিমানে আমি মানে এই যুগটো যিমানে প্ৰযুক্তিৰ যুগ নহওঁক কিয় আহ আমি আমাৰ কাৰণে যিখিনি লাগতিয়াল তথ্য হওঁক বা যিখিনি আৰু আহ লাগতিয়াল বাৰ্তা সেই সকলোবোৰ আমি সো গোটেইখিনি ইন্টাৰনেটৰ পৰা সঠিক ভাৱে লাভ কৰিব নোৱাৰো সেইবাবে আমি পুথি আহ আমাক লাগিব আমি পুথি এ পৰা সেই তথ্যবোৰ সংগ্ৰহ কিছুমান তথ্য হ'লেও সংগ্ৰহ কৰিবই লাগিব সেইবাবে মানে মই ভাবো যে আজিকালি ইন্টাৰনেটৰ যুগতো পুথিভঁৰালৰ প্ৰয়োজন আ যিমানখিনি আগতে আছিল সিমানখিনি এতিয়াও সেই আহ মানে প্ৰয়োজনীয়তাটো আছে
হয় হয় ঠিকেই কৈছা আৰু লগতে পুথিভঁৰালে আমাক এক শান্ত পৰিৱেশো দিয়ে আমি ঘৰত বা ত যেতিয়া আমাৰ উম বা আমাৰ অশান্তিৰ পৰিৱেশ সৃষ্টি হ'ব পাৰে ব্যাঘাত জন্মিব পাৰে কিন্তু পৰিৱেশে কিন্তু পুথিভঁৰালে আমাক এক শান্ত পৰিসৰ সৃষ্টি কৰাই দিয়ে য'ত আমি আহ কোনো বাধা এইখিনি কৈ বা অশান্ত পৰিৱেশৰ পৰিৱেশ নোহক বোলে মনোযোগ দি পঢ়িব পাৰা
হয় একেবাৰে সঁচা কথা কৈছা তুমি বাৰু এটা কথা কোৱাচোন ছাত্ৰ ছাত্ৰীৰ জীৱনত পুথিভঁৰালৰ
ছাত্ৰ ছাত্ৰীয়ে পাঠ্যপুথিৰ বাহিৰে বিভিন্ন সহায়ক পুথি আৰু আহ পুথি পঢ়ি নিজৰ জ্ঞান বৃদ্ধি কৰিব পাৰে। ই পৰীক্ষাৰ প্ৰস্তুতি আৰু ব্যক্তিত্ব বিকাশত আহ সহায় কৰে আহ ছাত্ৰ ছাত্ৰীয়ে অকল যে স্কুলত আহ বিদ্যালয় কিতাপ খিনিয়ে পঢ়ি শিকিব সেইটো গুৰুত্বপূৰ্ণ নহয়। আমি আহ ওলাই যাই পিনে পুথিভঁৰালত যাব লাগে বা আহ ছাত্ৰ ছাত্ৰীৰ আহ পুথিভঁৰালত যাব যাব লাগে বা বিভিন্ন ধৰণৰ উ পুথি পঢ়িব লাগে তেতিয়া তেওঁলোকৰ জ্ঞানৰ বৃদ্ধি হ'ব বা ব্যক্তিত্ব বিকশিত হ'ব। হ'ব আহ মোৰ মতেদি শিক্ষয়ত্ৰীৰ জ্ঞান অকল আহ স্কুলৰ কিতাপৰ চাৰিবেৰৰ মাজত সোমাই থাকিব নালাগে তেওঁলোকে বিভিন্ন ধৰণৰ কিতাপ পঢ়িব লাগে
হয় একেবাৰে সঁচা কথা কৈছে যিহেতু কোৱা হয় ন যে আহ পুথিভঁৰাল মানে বিদ্যালয়ৰ মেৰুদণ্ড বুলি পুথিভঁৰাল নাথাকিলে মানে বিদ্যালয়ৰ। যিটো এটা আদ নহয়নে বাৰু।
হয় হয় ঠিকেই কৈছা
আৰু এই হয় কোৱা
আৰু কেৱল শিক্ষাতে নহয় ব্যক্তিগত বিকাশতো পুথিভঁৰালৰ প্ৰভাৱ আছে নহয়নে
হয় হয় একেবাৰে সঁচা কথা কৈছা তুমি যিহেতু বিভিন্ন ধৰণৰ জীৱনী, সাহিত্য, ইতিহাস, বিজ্ঞান ভূগোল, সংস্কৃতি এই বিষয়সমূহৰ পুথি পঢ়ি মানুহ ধৰণৰ কিতাপৰ জৰিয়তে তেওঁলোকে বিভিন্ন ধৰণৰ ব্যৱসায় কৰিব পাৰে বিভিন্ন ধৰণৰ এ কি বুলি কয় পঢ়াৰ বাবে এ যি যিটো তেওঁলোকৰ বাবে উপযুক্ত আহ উ মানে উপযুক্ত শিক্ষা হয় সেইটো তেওঁলোকে তাৰ পুথিৰ পৰা বিভিন্ন ধৰণৰ কিতাপৰ পৰা গ্ৰহণ কৰিব পাৰে আৰু আৰু তোমাৰ বিভিন্ন ধৰণৰ যেনে আমাৰ পৌৰাণিক কথা আহ আমাৰ অসম অসমখন কেনে কেনে কেনেদৰে সৃষ্টি হৈছে, ভাৰত নামটো কৰ'ৰ পৰা আহিল বা আমাৰ অসম পুৰণা যিবিলাক ৰজা মহাৰজা এই সকলোবোৰ কথা আমি কিতাপ পুথিৰ পৰাই আমি জানিব লাগিব পাওঁ নহয়নে বাৰু
হয় ঠিকেই কৈছা মই তোমাৰ সতে সৈতে একমাত
হয় বাৰু পুথিভঁৰাৰ অভ্যাস গঢ়ি তোলাত পুথিভঁৰালৰ ভূমিকা কেনেকুৱা বাৰু
উম পুথিৱ পঢ়াৰ অভ্যাস গঢ়ি তোলাত পুথিৱীৰৰ ভূমিকা অতি উল্লেখযোগ্য কোৱা কাৰণ পুথিভঁৰাল বিভিন্ন ধৰণৰ উম বিভিন্ন ধৰণৰ কিতাপ পোৱা যায় বিভিন্ন ধৰণৰ আকৰ্ষণীয় কিতাপ পোৱা যায় ইয়াৰ ফলত শিশু হওক কিশোৰ হওক প্ৰাপ বয়স্ক সকলৰ মাজত তেওঁলোকৰ মাজত পঢ়াৰ অভ্যাস গঢ়ি উঠে আৰু তেওঁ তাতে বহুতে আকৰ্ষণীয় কিতাপ থাকে আহ যিবোৰে তেওঁলোকক পঢ়াৰ প্ৰতি আকৰ্ষণ কৰে আহ কিছুমানে কিতাপ পঢ়ে মনোৰঞ্জনৰ বাবে আৰু কিছুমানে পঢ়ে জ্ঞানৰ বাবে আমি সে অভ্যাস। তুমি গঢ়ি তুলিব লাগে আৰু কয় নহয় হিচাবে মিত্ৰ বুলি মিত্ৰ বুলি
হয় হয় একেবাৰে সচা কথা কৈছা তুমি আহ আচলতে এই পৃথিৱীত আহ প্ৰকৃত বন্ধু বুলি কলে কিতাপে মানুহৰ প্ৰকৃত বন্ধু এইটো একেবাৰে সত্য কথা আহ আৰু যিহেতু পঢ়াৰ অভ্যাসে আৰু শব্দ ভঁৰাল সমৃদ্ধ কৰে আৰু বিভিন্ন ধৰণৰ চিন্তা চৰ্চাৰথ ক্ষমতা উন্নত কৰে আৰু নিজৰ আত্মবিশ্বাসটো বৃদ্ধি কৰে সেইবাবে মই ভাবো যে মানে পঢ়াৰ মানুহে যিমানেই ইণ্টাৰনেটৰ লগত নাথাকক কিয় ইণ্টাৰনেটৰ লগত জড়িত নাথাকক কিয় বা যিমানে মোবাইল ফোনৰ লগত জড়িত হৈ নাথাকক কিয় পঢ়াৰ লগত মানে পঢ়াৰ অভ্যাসটো সকলো মানুহে আহ মানে উ বজাই ৰখাতটো ভাল আৰু যিমানে বেছি ভালদৈ পঢ়িব তেওঁলোকৰ সিমানেই বেছি মানে নৈতি নৈতিক বিকাশো হ'ব তাৰ লগতে বিভিন্ন ধৰণৰ তেওঁলোকৰ আহ ভাষা জ্ঞানো বৃদ্ধি পাব নহয়নে বাৰু
হয় হয় ঠিকেই কৈছা
হয় বাৰু এই পু পুথিভঁৰালত আহ সমাজ গঠনত পুথিভঁৰালে মানে সমাজ গঠনত কেনেকৈ সহায় কৰে বাৰু
আহ মোৰ মতেদি সমাজ গঠনত পুথিভঁৰালে সহায় কৰে বহুতেই সহায় কৰে কাৰণ এজন এখন সাৱধান আহ এজন এখন শিক্ষিত আৰু সচেতন সমাজ গঢ়ি তুলিবলৈ পুথিভঁৰ বহুতেই গুৰুত্বপূৰ্ণ আছে গুৰুত্বপূৰ্ণ ভাৱনা আছে ই মানুহৰ মাজত জ্ঞান, নৈতিকতা, সামাজিক শিষ্টাচাৰ, সামাজিক সচেতনতা শিষ্টাচাৰ আদি সকলো গুণবোৰ সমৃদ্ধ হল কাৰণ আমি বহুতো নজনা কথা আহ বেলেগৰ পৰা শিকিব পাৰো নোৱাৰো কিন্তু আমি কিতাপৰ পৰা যদি এখন আমি ভাল কিতাপ পঢ়ো সেই কিতাপখনৰ পৰা আমি সেই সকলো জ্ঞান পামেই গতিকে মোৰ মতে সমাজ সমাজ গঠনত কিতাপৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে
হয় একেবাৰে সচা
হয় হয় ঠিকেই কৈছা বাৰু গাঁৱলীয়া অঞ্চলত পুথিভঁৰাল গুৰুত্ব অধিক কৰি ভাবানে তুমি
নিশ্চয় মানে মই পাৰে অ যিহেতু গাওঁৰ অঞ্চলত মানুহবোৰ চহকী নহয় তেওঁলোকে যিকোনো কিতাপ মানে ডাঙৰ বিদালয়তলৈ পঢ়িবলৈ নাযায় বা এনেকুৱা কিছু পৰিয়াল আছে যোনে উম এ যাৰ ওচৰত পইচা নথকাৰ ফলত আহ ত তেওঁলোকৰ ল'ৰা ছোৱালী বোৰে পঢ়িবলৈ বিদ্যালয়ত পঢ়িবলৈ যাবলৈ যাবলৈ সেইটো সুযোগ নাপায় তেতিয়া মই ভাবো যে তেনে ক্ষেত্ৰত যিহেতু গাঁৱত চৰকাৰী চৰকাৰে সুবিধা কৰি দিছে যে চৰকাৰী স্কুলত ত চৰকাৰী স্কুল খোলাৰ লগতে তাতে মানে আহ ৰাজহুৱা পুথিভঁৰাল থকাও জৰুৰী যাত মানে য'ত মানে তেওঁলোকে গৈ পিনে বিনামূলীয়াকৈ আহ মানে আৰু মানে যাৰ ফলত মানে তেওঁলোকে কম খৰচত বা বিনামূলীয়াকৈ জ্ঞান আহৰণৰ সুযোগ যিবোৰ মানে তথ্য তেওঁলোকৰ বাবে আহ গ্ৰহণযোগ্য বা তেওঁলোকৰ বাবে মানে প্ৰয়োজনীয় সেই তথ্যবোৰ তেওঁলোকে তাৰ পৰা যাতে গ্ৰহণ কৰিব পাৰে কাৰণ চৰকাৰী স্কুলত বা চৰকাৰী বিদ্যালয়বোৰত তেনেকৈতো শিক্ষা প্ৰদান কৰা নাযায় যায় বা সেইখান এ ভালদৰে শিক্ষা প্ৰদান কৰিলেও, তেওঁলোকৰ বাবে, কিছুমান জৰুৰী তথ্য থাকে, যিবোৰ তেওঁলোকে মানে, এ স্কুলৰ মানে, বিদ্যালয়ৰ কিতাপ বোৰত বিচাৰি নাপায়। সেইবোৰ তথ্য তেওঁলোকে বাহিৰা কিতাপৰ পৰা লব লগীয়া হয় আৰু সেই বাহিৰা, বাহিৰা তথ্যই তেওঁলোকে পুথিভঁৰালৰ পৰাহে লাভ কৰিব পাৰিব, নহয়নে?
হয়! হয়! ঠিকেই কৈছা। অ মোৰ মতে দিওঁ, অ' তুমি যি কৈছা সেই ভাবিছোঁ, কাৰণ গাঁৱতো, গাৱতোঁ পুথিভঁৰালৰ বহুতেই গুৰুত্বপূৰ্ণ আছে।
হয়! একেবাৰে সঁচা কথা কৈছা তুমি। বাৰু এ পুঠিভঁৰালে, সাংস্কৃতিক ক্ষেত্ৰতো অৱদান আগবঢ়াই নেকি? এই বিষয়ে তুমি কি বুলি ভাবা?
পুথিভঁৰালে সাংস্কৃতিক দিশতো, উম অৱদান আগবঢ়াই। আমি অ'হ, বহুতো, বহু পুথিভঁৰালে সাহিত্য সভা, আলোচনাচক্ৰ, পুথি উন্মোচন, বক্তৃতা আৰু অ'হ সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰে। ইয়াৰ ফলত সাহিত্য আৰু সংস্কৃতিৰ বিকাশ ঘটে। অ'হ ইয়াত উদাহৰণ হ'ল জনিয়াত এটা পুথিভঁলৰ আছে, তাৰ পয়সত্তৰ বছৰ হয় গ'ল। আৰু তাৰ উম, এটা সভা পাতিছিল, তাৰ, তালৈ আমাক নিমন্ত্ৰণ কৰিছিল। কিন্তু আমি উ, দুৰ্ভাগ্যবসত যাব নোৱাৰিলোঁ। অ'হ এইস এইবোৰে আমাৰ সাংস্কৃতিক দিশতো প্ৰভাৱ পেলাই। উম, সেইবাবে পুথিভঁৰাল অকল‌ সাংস্কৃতিকে নহয়, সকলো ক্ষেত্ৰতে ভাল অৱদান আগবঢ়ায়।
হয়, একেবাৰে সঁচা কথা, কথা। আজি বাৰু তোমাৰ লগত এই আলোচনা খিনি কৰি মোৰ বহুতে ভাল লাগিল দেই।
মোৰোঁ বহুতেই ভাল লাগিল।
হয়, আকৌ, আৰু আন এটা বিষয়ত কথা পাতিম। বেলেগ এদিন। আজিলৈ ধন্যবাদ, হয় দিয়া।